আহ চিনটুকা
অ নে তেতিয়া কি কৰিছিলো মই তোমাক
এই দালি চেনীৰ কোৱালিটি কেনেকুৱা হয় এইটো সুধি আছিলা?
আচ্ছা এই মানে তোমাৰ দালি চেনি এইবিলাক মানে তোমাৰ। ইমান ভাল কোৱালিটি নহয় আৰু মানে ইমান মডেৰেট আৰু নৰ্মেল বিয়াও নহয় ভালো নহয় আৰু চেম কালিটি
কোৱালিটি ভালে আমাৰ চেনটো ইউজ কৰেতো আ চাউলতো এনেক চেন, দালি, আৰু নিমখ, ইউজ কৰি ভালে হয়
ভালে মানে ইমান হাই লেভেলৰ নহয় ইমান বেয়া লেভেলৰ নয় আৰু ঠিক আৰু কৰিব পাৰি আৰু মজাকে স বুজি পাইছো।
অ সেইটয়ে চউালটো ছউালটোৱে খাব নোৱাৰি হেৰি
এই চালটো মানে একচুৱেলি আমাৰ এইবিলাক চাল খ এটা চাল এটা খাই খাই অভ্যাস হৈ গৈছে ন। চ' সেইটো সেইটো চাউল খাল আমাৰ মানে নাযায় ভাততে নাযায় পেট পেটত পেটত মানে ভাতে নাযায়।
ইেইটোটো হয়।
সেইকাৰণে আৰু কি কবা আৰু সেইকাৰণে আৰু মাহ ম উম আমাৰ এইখনে কেলেগে
অ আমাৰো একেলগে বেছি থয় আমাৰ মানে আন বজাই কিনে চাউল ঘৰতে আহি নাপাইছিলা দোকানটোৱে
মানে যৰ পৰা খিন তাতে বেচি নেকি?
যৰ পৰাৰা কিন্তু তাতে নহয় আমাৰ কাষৰ আণ্টি এটা মানে চাউল আনে। আন্টিহঁতৰো মানে চেইম গেলামালৰ দোকান আছে সেই আণ্টি-আণ্টিহঁতৰ চাউল সেইখিনি আৰু আমাৰ সিহঁতৰ গেলামালৰ দোকানত প‌ইচা দিয়ে তাৰ পিছত শনন-চক্তি লৈ আহে সেইটো পইচা দি আৰু কিবা অলপ দিয়ে চাগে আৰু পাঁচশ-ছয়শ, টকামান এক্সট্ৰা। সেই পইচাটো দি চনা-চা লৈ আহে।
অ তোমালোকৰ ঘৰ বজাৰ-চজাৰ কোনে কৰে পিছে?
আমাৰ পাপাই কৰে। মই বজাৰ নকৰো। আৰু একো দিয়ে পোৱা নাই মই। সেইকাৰণে মই দাম-চামো নাজানো কিমান কি কেজিৰ দাম?
তুমিয়ে কৰা চাগে সেইটো?
অ কাপোৰ-চাপোৰ বাৰু মই কিনো দোকানত। নহলেবা অনলাইন শ্বপিং, বেছি কৰোঁ।
মানে এনেই বৰ্তমান কি বেছি, দোকান-চোকানেই বেছি যোৱা নে অনলাইনে কৰা বেছি?
এ তোমাৰ অনলাইন কৰো, কিন্তু কিছুমান বস্তু ধৰা অনলাইনত নাপালো তেতিয়া দোকান যাওঁ, ইয়াতে বিচাৰো ইয়াতে নাপালে তোমাৰ ফেঞ্চি চাইডে যাওঁ।
নহ'লে বা মল-চল, বিশাল-চিশাল নহলে বা ক'ৰবাত জুডিঅত যাওঁ।
অঁ! জুডিঅ যোৱা আচ্ছা-আচ্ছা। মানে এনেকা এইবিলাকেই আৰু।
প্ৰায় আৰু জুদিঅৰ কাপোৰৰ কোৱালিটিবোৰ ভাল নহয় সেইকাৰণে তাৰ পৰা লওঁ।
কোৱালিটি ভাল অঁ প্ৰাইচটো বাৰু অকণমান হাই।
প্ৰাইজ হাই আছে অলপ বিছালতকে। সেই হিচাপে বিশালৰো বেয়া নহয় বিশালত তোমাৰ যিকেইটা নাইনটি নাইন টিচাৰ্ট সেইকেইটা কিন্তু বহুত বছৰ চলে।
উম! অ বিশালৰ কিন্তু প্ৰাইজ কম এই বিশালৰ প্ৰাইজটো একদম ঠিক। কব গলে।
অ বিশালৰ পাইজটো বঢ়িয়া আৰু। চবে ল'ব পাৰি তাৰে চাৰ্ট হওক, পেণ্ট হওক, মই তাৰে এটা পেণ্ট আনিছিলো জিনশ। এই তাতে জীনছ পেণ্টো মই কিমান বছৰ পিন্ধিলো, তাৰপিছত এটা টিচাৰ্ট আনিছিলো ব্লেক কালাৰ নাইনটি নাইনত। এই ব্লেক কালাৰ টিচাৰ্ট তোমাৰ আজি চাৰিবছৰমান পিন্ধিলো বেয়াই হোৱা নাই।
অ মইয়ো তোমাৰ দুবছৰমান আগতে তোমাৰ এটা কি ব্লেক কালাৰ এটা টিচাৰ্ট কলাৰ থকা টিচাৰ্ট কিনিছিলো। ওৱান নাইনটি নাইন আৰু ব্লেক কালাৰৰ সেইটো আছে আৰু সেইটো ভাল লাগিছে আৰু এই কেইদিনমান আগতে একমাহমান হ'ল নেকি আৰু দুটা ব্লেক, হোৱাইট এনে এটা পিংক কালাৰ মানে ডাৰ্ক টাইপৰ মই দুটা আৰু আনিলো মানে ভালে মানে ওৱান-ওৱান টু টুৱেণ্টি এইট লৈছিল চাগে তেতিয়া?
তাতে মানে সেই আৰু কেতিয়াবা হঠাতে বঢ়িয়া-বঢ়িয়া কাপোৰ আনি দিয়ে তাপিছত কেতিয়াবা কালেকশ্যনে নাথাকে সেনে সেনে।
উম! তাত কোনো বিশালত দামটো মানে কমতে পোৱা যায় আৰু তোমাৰ। কিছুমানৰ কোৱালিটি বাৰু বেয়া থাকে বাৰু চবৰে ভাল বুলি নকওঁ মই আৰু কিছুমান কোৱালিটি কি জানা? প্ৰাই-প্ৰাইজ হিচাপত কোৱালিটি ভাল দি দিয়ে কিছুমানে হা কিছু-কিছুমান ক যদি ভালকে চাব জানা জানা ন তেতিয়া ভাল-ভাল বস্তু পোৱা যায় তাতে, মানে কম-কম দামত ভাল বস্তু পোৱা যায় আৰু তাতে।
আহ! তাতে ভাল-ভাল বস্তুৱে ওলায়।
উম ছেশ্বন ফেক্টৰীত গৈছা নাই তুমি? অ চৰি ফেচন চিটি
অ ফেশ্বন চিটিত এই আমাৰ এইখিনিতে আছে যেন পাওঁ ৰবা ৰিলায়ঞ্চনৰ
অ আগতে আছে জুদিঅখন পাৰ হৈ কেনে পায় ফ্ৰণ্টত পাবা।
পাই তাতে-তাতে গৈছো কিন্- কিন্তু এই তোমাৰ তাৰে কাপোৰবোৰ ইমান ভাল নালাগে।
আৰু ইয়াতে এখন আছে ন তোমাৰ এনাললৰ ওচৰত স্মাৰ্ট বজাৰ বুলি।
আত্চ্ছা আত্চ্ছা এইখন তোমাৰ আমাৰ ৰিলায়ন্সৰ হয়।
হা
ধিৰাঞ্চন নেকি এইখন তই যে এনাৰলৰ আগত আছে জয়নৰৰ কথা কৈছা। খন তোমাৰ ষ্টাইল বজাৰ হয়।
অ ষ্টাইল বজাৰ সেইখনৰো কাপোৰবোৰ ভাল কিন্তু
অ তাৰে দামটো যুদিঅ নিচিনাই
অ একেই কিন্তু তাৰে কাপোৰ বোৰো ভালেই আৰু তাৰ পৰা মই চাৰ্ট এটা লৈছিলো।
অ চাৰ্ট লৈছিলা। কেনেকুৱা পিছে কি কালাৰৰ।
এ তোমাৰ সেই চেক চেক থাকা চাৰ্ট। উম কাপোৰৰ কোৱালিটি বঢ়িয়া কিন্তু তাৰে বিশালতকে ভাল কিন্তু অলপ।
অ তাৰে সেইটা ষ্টৰ মিডিয়াম আৰু ন।
মিডিয়ামে অ তোমাৰ চলি যায় আৰু সেনেকুৱা মানে জুডিঅতকে অলপ কম আৰু
আহ
কিছুমান আছে ন মল তাতে বহুত দাম এই তোমাৰ এইফালে চাৰ্ভেৰ ফালে এটা আছে নহয় কিবা নাম আছিল চাৰ্ভে নহয় ৰবা লাষ্ট গেট নাপাওঁতে এইদিন এটা মল আছে ন।
অ
কিবা নাম আছিল নামটো পাহৰিলোঁ তাতে বহুত দাম।
কত আছিল কোনখিনিত থাকা বুলি কলা।
এ তোমাৰ লাষ্ট গেট যে বিল্ডিং, বিল্ডিঙৰ তলত যে মলটো যে আছে।
আত্চ্ছা আত্চ্ছা অ
মই নামটো পাহৰি গলো ৰবা। অৰোজটো নহয় ৰবা অৰজটোতো গৈছোৱেই অৰোজ মলটোতো তোমাৰ ইয়াতে আছে চোন বাৰ বিঘনছ তলত
হা হা
এ এইটো তোমাৰ সেইখিনিত আছে লাষ্ট গেট লাষ্ট গেট পাবই ন নালাগে তোমাৰ এইখিনি ৱায়াৰলেছ বুলি কয়।
উম
ৱায়াৰলেছৰ এইখিনিত আছে মলটো
এফেৰে যায় নেকি নামটো
এফেৰে যায় নেকি নেক্স
ফে কিবা ফেকি নে কিবা এনেকা এটা নাম আছে
নামতটো পাহৰি গ'লো কিন্তু তাৰে কিন্তু প্ৰাইজ বেচ বোৰ বহুত হাই তোমাৰ এটা চাৰ্ট কিনব গোলে বাৰশ তেৰশ টকা
আচ্ছা
তে সাতশ আঠশ তলত কাপোৰে নাই মানে
অ মই এবাৰ এটা মোৰ আমি কেইটামান ফ্ৰেণ্ড আৰু তাৰে তোমাৰ ডে বজি য আ ছিল আৰু এ একবাৰ মানে এই তোমাৰ এই জুজি আছে জু জ নব জচি তাৰে ন চিৰিয়াখানা নব লগতে চেন্ট্ৰ এখন মল আছে চেন্ট্ৰ'
চেন্ট্ৰ চেণ্ট্ৰ মলখন আগতে সেই আছিল নেকি গুৱাহাটী মল
আচ্ছা মই এইটো নানাবাদ মই যেতিয়া কছো চে মল আছিল আৰু হা এতিয়া চেণ্টৰ লিখা আ মই জানো কেই আত তমই চেণ্টৰ দেখা পাইছো ব্লু কালাৰৰ হয় আৰু ড্ ডাৰ্ক ব্লো টাইপৰ আৰু বিল্ডিং টো অ মা কি কাপোৰৰ দাম বেলাকে আৰু কি প্ৰিমিয়াম প্ৰিমিয়াম কাপোৰ চব প্ৰিমিয়াম কাপোৰ আৰু তোমাৰ কম দামৰ কাপোৰ নাইয়ে ষ্টাৰ্টিং তোমাৰ কিমান দাম মই নাজানো মই যিমান দেখিছো ছিক্স থাউ যেন চেভেন থাউযেন গেট থাউজেণ্ড এ দাম আৰু
সেই আমাৰ কাৰণে নহয় সেইবোৰ
ষ্টাৰ্টিংটো মই গম নাপা বাৰু ল'য়েষ্ট প্ৰাইচ কি মই যো নাজানো দেখা নাই কিছুমান দুইহেজাৰো দিছিলো বাট বহুত দাম অ তিনি ফ্ৰীটা ফ্ল'ৰ হ'ব চাগে
থ ফ্লৰ উম তোমাৰ পেটালন শোনতৰ দাম আছে ছেকেণ্ড কাপোৰ
অ পেণ্ডলছ মাৰ ইয়াতে ডাউন টাউন যে আছে ডাউন টাউত যে আছে
ডাউন টাউনতো আছে তোমাৰ এতিয়া এখন চাৰ্ভিট খুলছেতো
অ আচ্ছা ন ট্ৰেন নেকি এইখন ট্ৰেন
টেন্ছ নহয় পেণ্টালুনছে উম চাৰ পে তোমাৰ যিটো চিগনেল আছে তাৰে ওচৰতে খুলিছে
আচ্ছা আচ্ছা তাতে তাতে বাৰ মই যোৱা নাই গম পোৱা নাই তুমি এইখন
গৈছিলো মই তোমাৰ চাৰ্ট এটা চাব এ দাম বহুত তাতেও
চাৰ্ভেৰ আছে মানে এক্সুয়েলি এই খন
অ চাৰভেত নতুনকে খুলিছে বেছি দিন নহয়
আছেতো মৰ্চল খুলি আছে ন বহুত মানে চাৰভে পিনে
অ হাৰ্ডলি সাত আঠ মাহ মান হব খোলা
অ গৈছিলা নেকি তাতে তুমি এনে কাপোৰ চাপোৰ দাম চাম
কাপোৰৰ কোৱালিটি বম বঢ়িয়া কিন্তু দাম কিন্তু হাই সেই হিচাপে
কিমান কিমান পৰে এনে ধৰি ল টি চাৰ্ট এটা যদি চাওঁ ভাল চাওঁ কিমান পৰিব
টি চাৰ্ট তোমাৰ ভাল চাই চাব লাগিলে ছিক্স হাড্ৰেড চছেভেন হাণ্ড্ৰেড সেনেকুৱা
ছিক্স চেভেন হাণ্ড্ৰেড পোৱা যায়
অ এনে ধৰা বেলেগত এতিয়া বিশালত গ'লে তুমি টি চাৰ্ট পাবা দুইশ দুইশ কৰা ষ্টাৰ্ট কিবা তাতকেও কম থাকে কিছুমান হানড্ৰেড
উম
তাতে কিন্তু দামী আছে কলে কিন্তু কলে এতিয়া বঢ়িয়া পাবা তুমি সেইটো টি চাৰ্ট চি পাঁচ বছৰ আৰামত পিন্ধি সেইটো এটা ভাল ন
আৰু কাপ চাৰ্ট বোৰ বহুত ডাত ডাত চাৰ্ট কটনৰ মজা আৰু
অ চাৰ্ট বোৰ
উম তাতে চাৰ বট কোনখিনি আছে ন একজেক্ট জেগাত।
ছাৰ বা তোমাৰ আত্মাৰত আৰু পিছত সেই টো কেনেকে গম পাইছে।
হা হা।
তোমাৰ আধাৰ অফিচটো কোন ফালে আছে ছাৰফে?
আধাৰ ফেক্ অফিচটো আছে কিবা এ মল এখন আছে তাৰে ওপৰতে আছে তোমাৰ। অ কিবা ৰয়েল পেলেচ।
অ ৰয় ৰয়েল ৰয়েল দিক আছা আহত। হোটেলখন আচ্ছা এইখনৰ কাৰণে ইমান ন তম তোমাৰ যি কিছুমান চাৰভে বাষ্টোৰ তেটটৰ উওচৰতে একদম
চ আৰু
অ অ বাছ ষ্টেণ্ডৰ ওচৰত। তাৰে পৰা ৰয়েল ডিকাাচা ৰয়েল ডিকাচা খন তোমাৰ সেই বুলি কয় নেকি? সেইান এই ভিতৰতে ৰুক্মিণী গাঁৱে যাব পাৰি ৰব সেইখিনি জোগাত কিবা বেলেগ বুলি কৈছিল।
মই ভিতৰত দি গৈছিলো কিন্তু আও হেপিনে দি গলো-
হাউচিং বুলি কয় ৰয়েলিকাছাৰ এইখিনিক। ছাৰ্ভে নপৰে একচোৱেলি অ।
আচ্ছা হিপিন দি গৈছিলোঁ ৰবা। অ ভিতাৰাৰ গৈছিলো মই। তাৰে ৰয়েল না কি কি ডাইৰেক্ট সেইখন মুখামুখি ওলাইছে। তাৰ পৰা অ সেইটোৰে ওলাইছো ওলাই কিনে অকমান যাই পাই তেতিয়া আধাৰ কাতৰ ব্ৰিজ তেওঁ পাই গলোঁ।
পেট্ৰল পাম্প আহ অপজিতত।
অ ভাৰত পেট্ৰলিয়াম নাই ইণ্ডিয়ান পেট্ৰলিয়াম দুটা আছিলে টো।
তাল তোমাৰ অলপ আগত গলে কি পেট্ৰল পাম্পৰ সেইটো চাইদে না অফিচটো।
নকে বাইছছে ন।
চাব যে পেট্ৰল পাম্পাৰ সেই চাই তও কিবা এটা আছে মানুহ লাইন লাগিলও কি থাকে।
আইন ৰখি থাকে।
উম কি বা সেইটো গম নাপাও ন ৰেচন কাৰ্ডৰে কিবা হ'ব পাৰে।
নাই এই গভমেণ্টৰ কিবা হ'ব আৰু। তাতে লাইন ধৰিব লগা অৱস্থা হয়।
অ সেনেকুৱাই কিবা হ'ব সেইকাৰণে।
উটাটো ঠিকে আছে। তোমাৰো বাৰু কি বুলি কয় ফুৰা চুৰা হোৱা নাই নেকি? কতো যোৱা নাই।
ফুৰা হোৱা নাই এই ভাবি আছো অহা মাহত শ্বিলং যাও নেকি?
কিলং যাবা নেকি?
ভাবি আছো শ্বিলং যাওঁ লাইট লুন যাওঁ অলপ ফুৰি আহো।
কোন ফ্ৰেণ্ড না ফেমিলি।
ফেমিলি যাই যদি ফেমিলিৰ লগতে যাওঁ মানে যোৱা বছৰ যোৱাৰ কথা আছিল ফেমিলি লগত যোৱা নহ'লে বছৰ যদি যোৱা হৈ যায় আৰু
মিল য ব যাব আৰু
অ ফেমিলি ট্ৰিপ।
তোৰ আছলি মজা ফ্ৰেণ্ডৰ লগতে লাগে।
টো এই ফ্ৰেণ্ডৰত যাব নিদিয়ে ন ইমান দূৰিত তাৰথা। চিন্তা কৰ থাকে যে ঘৰত। মেঘালয় বেছি দূৰ হৈ যায় আৰু সেনেহেন জাগা।
তাকে কোৱে ইয় কি বুলিল ক। অ তাকেটো।
নহলে বা আগৰবাৰৰ নিচিনা কবাৰ এটা বেলেগ ট্ৰিপ মাৰি দিওঁ নেকি?
অ এইটোতো ভাবা আৰু যাও পাৰিলকে যাম আমিও যাম।
তুমিতো নগলাই এবাৰো ওলোৱা আৰু'ৰবাত যাও।
অ তোমাক অমান শিকিব কথা ভালকে সুধিব লাগিব ৰ তোমাকো আৰু কি বুলি কয় এতিয়া বাৰু মই ডিউটি যাব টাইমো হল ন চৌ হ'ল ন চ' এতিয়া ৰাখো দিয়াপিছত ভালি কথা পাতিম হ'ব।
এয়াতে।
ঠিক আছে হ'ব দিয়া পিছে, অ অ ঠিক আছে অ।